হেল্ল' অঁ, কি কৰিছা? ভাল ভাল তোমাৰ ভাল?
ভাল ভাল। এয়া কি, খালো খালো এ চা। চাহ খাই পেলাই আহি বহিছোহি তোমালোকে খালা?
এ খালো খালো খালো বাকী, মাহঁতৰ ভাল ঘৰত?
উম মাহঁতৰ ঠিকে আছে তোমালোকৰ মাহঁতৰ ঠিকে আছে?
আছে আছে এ হেৰি আলহী আহিছিলে। তাকে অলপ আগতে গৈছেহে।
অহ গম পাইছো
ই পৰা নাই।
অঁ
অ ইটো সিটো বনাব লাগে যে বৰ দিগদাৰ। মানে বেলেগ দিগদাৰ নহয়। মানে উৎপাত কৰিব লাগে যে মানুহ তাতে ধেৰ আহিছিলে মানে।
বুজি পাইচো অঁ।
সেইটো কাৰণে।
আৰু একেলগতে একে সময়তে মানুহ ধেৰ হৈ গলে অকমান দিগদাৰো হয় দিয়াচোন।
দিগদাৰ হয় দিগদাৰ হয় হেৰি, নহয় কি বনালো জানা নাই? আজি অ তাকে মই। ক'ম বুলি ভাবিছিলোঁ। এ কিনো ক'বা আৰু মানুহকতো আৰু প্ৰথমতো ধৰা লুচি ভাজিয়ে দিব লাগিব। ছ মানে মানুহখিনি খবৰ দি কৈছিলে কাৰণে মই বোলো আজি একদম মাংসই বনাম অকণ বেলেগকে
অ
সেইটো কাৰণে মাংস অনা আছিলে তাৰপিছত আৰু তেনেকে- কি বনালো চিকেনটো সঁচাকে বহুত ধুনীয়া হৈছে।
কেনেকে বনালা চিকেনটো
বনাবলৈ আহিছে মানে এনেই মানে মই চিকেন টো কি কৰো অ ভাজি পেলাই আমাৰ ঘৰত খোৱা কথা। ইফালে সিফালে ভাজি মেলি তেনেকে কিবা কিবি কৰি থৈ দিওঁ কিন্তু মানে কিছুমান উ কিছুমান মানে অকমান বেলেগ টাইপত বনালে অকমান ভাল। ভালো লাগে ধৰা হয় নাই।
অ হয় হয়
আৰু মানে সিহঁতে মানে এই গ্ৰেভিটোতো আমি সদায় খাই থাকো। ধৰা এনে মানে কলে সিহঁতি বেলেগ একো নহক চিকেন পকৰি খাম এনেকৈ বুলি ক'লে মানে আৰু লুছি ভাজি তাৰপিছত ভাজি মানে কি ভাজি টাইপত নহয় আৰু অকমান মানে। পুকুৰীটো এক্সট্ৰাকে দিছো প্ৰথম ততে মানে উ চিকেন পকৰী খাম বুলি খালে কাৰণে এক্সট্ৰাকে মই বনাই ললো। তাৰপিছত আৰু সেই সেইটো কাৰণে লুচি ভাজি তাৰপিছত এক্সট্ৰাকে কৈছি ইমাহ হোপা বনালে এতিয়া। কেনেকে খাওঁ। অ চিকেন পকৰাটো বনালো মানে এই কেতিয়াবা অকণমান টাইম মানে মেৰিনেট কৰি থব পাৰিলে ভাল।
ভাল ভাল তাকে
বনাবলৈ হলে ভাল নহয়।
উম বস্তুটো অকণমান সময় মেৰিনেট কৰি থব পাব লাগে। লাগে এনেও চিকেন টো বনাবলে হলে অকমান টাইম তোমাৰ মেৰিনেট- কৰি ফ্ৰিজত থৈ দিলে বস্তুতো ভিতৰত মছলাটো সোমাই গ'লেহে ভাল লাগে।
সোমাই গলে ভাল লাগে সেইটোৱে মই মানে কি কৰিছিলো। অকমান অনা সময় মানে বেছি টাইম নহয়লে আধা ঘন্টা মানে হলে আৰু সেইকণ সময়ো হ'ব আৰু
অ সেইটোৱে ঠিকে আছে দিয়া। হয়।
অ তাৰ পিছত মানে কি হল, তাতে ধৰা আদা, নহৰু কিবা-কিবি দি পেলা আদা নহৰু তাৰ পিছত আকৌ চয়া চচ এনেকে দি, চুলাই অকণমান, ডিম এটা ভাঙি এইবিলাক মেৰিনেট, মানে মেৰিনেট কৰি পেলাই তেনেকৈ প্ৰথমতে থৈ লৈছোঁ। মানে কিন্তু সেইখিনিে মানে থোৰ ললেও আকৌ পিছত উম কৰিব লগা হয়য়ে নহয়। বনাবলৈকে হ'লেও কাৰণ পকীৰি নিচিনাকে বনাব লাগিব যে।
সেইটোৱে সেইটোৱে অ
ডিম্ এটা এক্সট্ৰাকে বনাই ভাঙি লৈছো, ভাঙি লৈ পেলাই এক্সট্ৰাকে ভাঙি এই বগা খিনি অলপ ভাল আৰু হাল দে
কৰ্ণফ্লাৱাৰ খিনি কৰ্ণফ্লাৱাৰ খিনি
কৰ্ণফ্লাৱাৰ খিনি একে এক্সট্ৰাকে থৈছো। আৰু ব্ৰেড কাম হলে বেছি বেছি ভাল আমাৰ এতিয়া ব্ৰেড ক্ৰাম এইবিলাক নাই আকৌ গতিকে সেই কৰ্ণফ্লাৱাৰতে ল কব লগা হৈছে
গম পাইছ, নাই কৰ্ণফ্লাৱাৰটো ভালেই হয় খাবলৈ।
অ মানে আৰু গাখীৰত এবাৰ হেৰি কৰি ল'ব লাগে মানে তুমি সোমোৱাই লৈ পেলাই পলিথিন এটাতে গাখীৰ অকমান দি সোমোৱাই লৈ পেলাই পলিটিনটো বান্ধি পেলাই খুব জোকাৰিব লাগে। মানে তেতিয়া ভাল অকণমান জোকাৰি পেলাই ফ্ৰিজত থ'ব লাগে তাৰপিছত উলিয়াই পেলাই তাৰপিছত মেৰিনেট কৰিব লাগে। কৰি তাৰ পিছত কৰ্ণ ফ্লাৰ দি পেলাই মই হেৰি কৰি পেলই সেয়া ভাজিলো। আৰু ভাজিলেও জানে সেই তেল আৰু ৰিটাৰ্ণ ইউজ কৰিব নোৱাৰি এনেকুৱা
নোৱাৰিতো আৰু তুমি এনেও তুমি ভজা পিছত সেই তেলটো খুৱাই ভাল
নোখোৱাই ভাল নোখোৱাই ভাল আৰু মানে আকৌ এবাৰ মই পানীত হলেও ডিপ কৰি লওঁ ডিপ কৰি পেলাই আকৌ পানীত দিপ কৰিলে মানে কি হয় জানা নাই তেতিয়া সেই হেৰিত খিষ্মিছ যোনটো এইটো এইটো কে এফ চি ষ্টাইলৰ যে সেইটো আহি যায় মানে, কিন্তু মগটোত ভৰা মোৰ চবতে দিব লাগিব। দি মানে অকমান কম বেছি হৈ গলে টেষ্টটো নাহিব মানে অ। তাৰ পিছত আৰু তেনেকে কৰি পেলাই ডিপ কৰি লৈ পেলাই ধুনীয়াকে ভাজি ললোঁ। ভাজি লৈ পেলাই অলপ থৈ দিছোঁ। পেলাই মানে। আকৌ কেপচিকাম ডাঙৰকে এনেকে পিঁয়াজ। এৰুৱাই লৈ পেলাই। তাৰপিছত কৰ্ণফ্লাৰ অক দি লৈ পেলাই নহৰু কাটি লৈ পেলাই চয়া চচ এনেকে আ টমেট' চচ কেটচাপ এনেকে দি লৈ পেলাই সেইখিনি ভাজি। তেলখিনি দি দিছোঁ এনেকে। খোৱাত টেষ্টি হৈছে খাব।
বিৰাট ভাল লাগে খাই তেনেকে আকৌ।
নেযাই হে আৰু সিহঁতে একদম সলাগি শলাগি খাই গৈছে।
উম তেনেকে ভাল লাগে আৰু এই যে তোমাৰ বেবী কৰ্ণটো যে। সেইটো বিৰাট ভাল লাগে জানানে কেতিয়াবা তেনেকে ফ্ৰাই কৰি খায়ো।
নাই নাই মই বহুত ভাল পাওঁ সেইটো
মইয়ো ভাল পাওঁ দে মানে কি হয়।
লৈ সেইটো অৰ্ডাৰ দিওঁ মই।
অ মানে কি হয় ভাল লাগে কেলে তোমাৰ বস্তু তুমি ঘৰতো আজিকালি মানে কি হয় ফ্ৰজেন পেকটটো যে পায়। তেনেকে আনি বা তুমি কেঁচা ধৰি লোৱা তোমাৰ এই বাগানৰ মানে এনেকে যদি ক'বাত মানে তেনেকুৱা পোৱালি কে। মানে পাই ন সৰু সৰুকে সেই তেনেকুৱা ধৰি লোৱা পালেও তেনেকে কিনি আনিও বনাব পাৰি ভাল লাগে বস্তুতোটো। মই সেই এ কি হ'ল মাজত তে এবাৰ তোমাৰ এই আমাৰ মানে মোৰ দাদাৰ বিয়া আছিলে। তাৰপিছত জেঠাই ল'ৰা বিয়াত মানে কি হ'ল এইবোৰ ফ্ৰোনচ তাৰ পিছতে তোমাৰ উ বেডিকন তাৰপা আৰু কি আছিলে ৰবা এনেকে মানে হেৰি। স্নেক্চন মানে যিখি ইষ্টাৰত। টাইপত দিবলৈ মানে তোমাৰ তাহাঁতি লৈ আহ আহিছিলে তাৰপিছতে আৰু হেৰি আনিছিলে কৰ্ণ পেকেট আনিছিলে দেই তাৰপিছতে তোমাৰ চুইত চিকন পেকেটটো আনিলে তাৰপিছত সেইবোৰ কি হয় বস্তু আধা খিনিহে ইউজ হয় বাকী খিনিটো থাকি যায় ন ত চব বহুত বহুতখিনি মান থাকি গ'ল তাৰপিছত যিখিনি দোকানত ঘূৰাই দিব কপুৰা দিলে তাৰপৰা অলপমান থৈ দিলে থৈ দি পেলাই মানে কি হ'ল আমি গোটেই মানে ভাগ কৰি পেলাই ল'লোঁ আৰু গোটেইখিনিয়ে তাৰ পিছত তেনেকে আমাৰ ঘৰলৈও লৈ আহিলো আনি পেলাই ভাল লাগে কেতি কেতিয়াবা
অ খালি এইবোৰ সদায় খোৱা বস্তুতো নহয়
এ নহয় নহয় সদায় খাবলৈ গলে দিগদাৰ আছে সেই সেইটোৱে তাৰপিছত আনি তেনেকৈ তোমাৰ চচ টচ চয়া চচ টমেট' চচ অকণমান দি পেলাই তাৰপিছত তোমাৰ তাত লাহেকৈ তোমাৰ সেই কৰ্ণফ্লাৱাৰত প্ৰথম মানে তুমি দিম দিলেও তুমি কৰ্ণফ্লাৱাৰত তুমি প্ৰথম সেই তুমি গাখীৰত তুমি গাখীৰটোত খালি পাতলা কৰি ল'ব লাগে পানী অকমান দি পেলাই তাত পাতলা কয় পেলাই তাত অকমান দি দি পেলাই তুমি ক যদি তুমি টিপ কৰি পেলাই বাটাৰটো পিছত বোলে তুমি প্ৰথম দি বুলিকলেও কিছুমানে দিয়ে কিন্তু কিছুমান ধৰি লোৱা বস্তু তুমি কেৰাহিত ডাইৰেক্ট বোলে মই বাটাৰটো দি পেলাই ফ্ৰাই কৰো তেনেকেও পাৰি মানে
বাটাৰ দিলে টেষ্টটো ধুনীয়া আহিব কাৰণ গাখীৰৰ
টো ধুনীয়া আহে তাৰপিছত তোমাৰ তাৰ পৰা কি হয় তুমাৰ এনেকে ডিপ কৰাৰ পিছতে তাৰপা লাহেকে তুমি তেল ধৰিলা কিছুমানে ৰিফাইনত ফ্ৰাই কৰে তাৰ আগতে ৰিফাইন দিয়া আগতে খালি বাটাৰ অকমান দি পেলাই বস্তুতটো তুমি সানি ল'ব পাৰিলে ভাল মানে গোটেইখিনি তাৰপিছত লাহেকে আৰু তুমি ৰিফাইনত দি দি দি দি ধৰি লোৱা তাৰপিছত সেই উঠাই অনা পিছত যে বস্তুটো তোমাৰ বাৰাদি কৰিয়ে তুমি তুমি অকণমান টমেট চ অচ আৰু একদম কি হয় টমেট চনত তোমাৰ মে নন ইছ
মেনেষ্ট অ অ তুমি মজলীয়া চীজটো ইয়াত ক'ত পাইনো
মজৰেলা চীজটো তুমি এই জিঅ' মাৰ্টতো পাবা
মই চোৱা হোৱা নাই বুইচা নে ম মজলিয়া চিজটো লাগে মানে মই মানে কেতিয়াবা ভাবো পিজ্জা বনাম আগতে খুব পিতজা বনাওঁ।
অ-অ-অ, এই দোকানতো পায়, কিছুমানত পাৰি-পাৰি খালি অ' তোমাৰ তল-তলটোত। মানে ধৰি ল' অলপ পানী অকমান দি
নহলে তুমি নিমখ দিব পাৰা।
নিমখ দি ন',
অঁ', মানে কি হয়, তুমি সৰহ তাকে, নিমখটো দি লৈ পেলাই মই সেইটো সেইটোটো বেষ্ট, তুমি ময়দা দি বনাব লাগিব। নহ'লে আজিকালি কিনিবলৈও
কিনিবলৈও জালি-কালি সেই কিনাটো উচ কৰা হয়, মই তেনেকে ঘৰত বনাই পেলাই পোৱা নাই বাৰু।
মই বাৰু ঘৰত বনাইছিলো দেই কিন্তু কি জান ই অ' আমাৰ-আমাৰ, ভাইটি আকৌ মোৰ ই চাল ম আক দেই, এইটো কথা অকনমান মানে সি তাৰ পিছত কয় আৰু এনেকুৱা কিন্তু আকৌ পিছত আকৌ এ গোটেইখিনি শেষকৈ খাই। সিয়েই, অ' প্ৰতমতে শেষ কৰি সিয়েই খাই। কালি জানানে মই বোলো, আজি বহুত কিবা এটা খাবলৈ মন গৈ আছে, বাহিৰৰ পৰাই খাওঁ বুলি দেই।
অ-অ,
তাপিছত আৰু মই বোলো চাই আছো, চাই আছো, জমেটত আকৌ মোৰ হাড্ৰেড এটা মানে অফাৰ পাইছোঁ হা। মানে ধৰা তুমি হাড্ৰেডৰ ওপ দিলে আৰু এটা হাণ্ড্ৰেড দিব নালাগে, তেনেকুৱা, তাৰপিছত আমাৰ যেনা হ'ল হানড্ৰেদ বুলি নহয় মানে যিটো অৰ্ডাৰ দিয়ে তাৰ মে হানড্ৰেডটো তোমাৰ মনাচ হব।
বুজি পাইছোঁ। অ',
অ', ৰুল দুটা এনেকে অডাৰ দিলোঁ। অৰ্ডাৰ মানে সেইটো, মোৰ আহিলে এইট ফফটি ফাইভ। এইট্টি ফাইভ ৰুপিচত দু ৰল' দেই। কিন্তু সেহে এইটো সেইটো এটাৰ দাম আছিলে এইটটিকে দে এইটটিকে আছিলে ত অ সাত ষাঠ টকা আশী আশী হয়নে এশ ষাঠি টকা কিন্তু সিহেঁতৰ যোনটো ৰোলটোৰ ভিতৰত মানে যি মাংস চিকেন ৰোল আছিলে যি খিনি বস্তু থাকিব লাগে ইমান অকমানি সেইটো যে আশী টকা দি যুনে খাব ন তাৰ গাত লাগি যাব
এ তোমাৰ মানে কি হয় জানানে তাহাঁতি এ সেই বস্তুটো তোমাৰ কি হয় ময়ো পস্তাইছো মানে কি হয় অফাৰত তুমাৰ যিকিটা দি থাকে কাৰণ কি হয় তাহাঁতি তাহাঁতৰ লাভ টো চাই ন ইত এতিয়া আমি ধৰি লোৱা মানুহবোৰ আমি সুলাভাই মোলে অৰ্ডাৰ দি দিওঁ কিন্তু বস্তুতো তাহাঁতি ৰুটিটোয়ে সৰু কৰি পেলাই আৰু ৰুটিটোতো বাদ দিয়াচোন ভিতৰত নাক তোমাৰ কিবা চচ কিবা কণ দিব নাই কিবা তোমাৰ ভিতৰত চিকেন একোডাল নাই আৰু নহয় জানা নে বস্তু বোৰ তেনেকে তাকে যে আনি পেলাই মানে খালে তোমাৰ বস্তুটো যেতিয়া অকণমান বোলে কম বা কিবা এই গাত লাগে তেনেকে নালাগে সেই তেনেকে ভাল নালাগে এ তোমাৰ গৈ পেলাই ডাইৰেক্ট বহি পেলাই খায়ে ভাল লাগে এতিয়া মোৰ যে ইমান ফাষ্ট ফুড খাই খাবলে মন গৈছে মোৰ এতিয়া ইমান বিৰিয়ানী খাবলৈ মন গৈ আছে কিন্তু এ মানা কৰি থোৱা কাৰণে খাবলৈও ভয় লাগে ডক
একো নাই একো নাই ভাল হলে খাবা দিয়া ঠিকে আছে দিয়া বাৰু মই চাহ ত তাৰ মানে মাহঁতকে চাহ তাহ অকন বনাই দি
অঁ, ঠিক আছে, ঠিক আছে, যোৱা যোৱা কৰি লোৱাগে।